ছ উম সেইয়া অ তুমিও ভাত খোৱা নাই মইো ভাত খোৱা নাই মোৰো ৰেডি হৈ গ'ল আৰু
অ অ অ অ বায়ে বনাই মেলি হ'ল আমি খাম আৰু এতিয়া।
অ অ অ অ মোৰো বনাই মেলি হৈ গল মোৰ পতককে হৈ যায়। সেই তেনেকে বনাই দিলো তাৰ নে কি জানানে অ ঔটেঙা আনিলে তুমি ধৰা আধা খালা আধা খাই আধাো থৈ দিলে বেয়া হৈ য লগে লগে খাব লাগে তাৰমানে তোমাৰ যদি কেঁচা অ ঔটেঙাটো আনা সেইখিনি তোমাৰ বেয়া হৈ যায়, এ আৰু মই এই কেঁচাটোহে ভাল পাওঁ হয় নেকি? ঘি তেতিয়য়া তুমি ভাজি কৰি খাবা সৰু সৰুকে ভাজি কৰি বিৰাট টেষ্টি লাগে।
তাকে মই আচাৰতটো পিছে ভাল পাওঁ দেই ঔ টেঙাৰ, আচাৰ তুমি আচাৰ খোৱা নে এনে
অ আচ আচাৰো খাও কিন্তু ঘৰত বনাব বন্তি সময় নহয় সিমান কিন্তু মোৰ বা বনাই দিয়ে মই বিৰাট ভাল পাওঁ খাই আচাৰ।
আমাৰ মায়ে মানে বহুতো বেলেগ বেলেগ ধৰণৰ বস্তুৰ পৰা আচাৰ বনায়। আমাৰ মায়ে মানে চবৰ পৰা, এতিয়া বুটৰ বুট আৰু গা জৰাচাৰ বনাই, মানে অ 'অ বুট আৰু মূলা মূলা যে মূলাৰ চি মানে মূলা আৰু বুটৰ এটা আচাৰ বনাই, সেইটো মানে তুমি খাব পালে মানে তুমি কোনো
আচ্ছা তোমাৰ তাতে কিবা দিয়ে নেকি, ধৰা বুটটোতো বেয়া হয় গোন্ধাই নাযায় কাৰণে কিবা দিয়ে নেকি তাতে, আচ্ছা আৰু বেলেগ একো নিদিয়ে ন।
নাই নাই নুগুন্ধাই জানানে মানে আৰু আমাৰ মায়ে বনোৱা আছ বেছি দিন নাথাকে মানে, আমাৰ ওচৰৰ চবেই ইমান ভাল পায়, কিছুমানে কিনি কিনি নিয়ে।
অ আচ্ছা মই ঘৰত বনোৱাতো বিৰাট ভাল পাওঁ, মই কিনি আনিছো এটা কিন্তু ভাল নালাগে। টেষ্টি নহয় অ, ভাল নালাগে, অ কিবা কিবা ৰঙা ৰঙা তেল দিয়ে, অ ঠিকে কৈছা, ৰঙা ৰঙা তেল য়ে মই ভাল নাপাওঁ ঘৰতোৱে ভাল পাওঁ।
অ আমাৰ মায়ে কৰৰ্দৈ আচাৰ বনাই, কৰৰ্দৈ চিনি পোৱা নে?
অ 'অ ভাল লাগে কৰদৈ আচাৰ।
অ কৰ্দৈ আচাৰ বনাই, তাৰ পিছত আকৌ ঘৰৰ আমৰ আচাৰ বনাই।
অ বহুত ভাল লাগে দেই, অ বহুত ভাল। ভাত কেইটা খাব পাৰি অ তেনেকে থাকিলে অ হা হা হা
গোটেই খিনি মানে অ আমলখিৰ পৰা ধৰি লৈ পেলাই গোটেই চবৰে আচাৰ বনাই থোৱা থাকে
অ ভুত জলকীয়া আছা কোৱা নে
অ ভুদললিপা আচাৰ বহুত ভাল লাগে তাৰ মানে আচাৰৰ তেল খিনিয়ে হৈ যায়
অ তেল খিনিয়ে হৈ যায়, অ বহুত দিন যায়। এইয়া মোৰ বা হেৰি বনাই, তোমাৰ কৰ্দৈ টেঙা বা তোমাৰ এই হেৰি যে এতিয়া যে ওলাইছে তোমাৰ হেৰি এ এই ফল মূল আৰু। এই চবৰে তাই তাই জেলি বনাই ঘৰতে, মই ভাল পাওঁ। মানে কিনা জেলিটোৰ সোৱাদটো নাই। ঘৰত বনোৱাটো ইমান টেষ্টি হয় আহ তাই বনাই পেলাই এতিয়া অ অ আনাৰস চনাৰসৰ এইবিলাক জেলি বনাই মই তাৰমানে ৰাতি কেতিয়াবা মোৰ চব্জিটো নবনালেও হৈ যায় ধৰা লুচি বনালো লুচিৰ লগত লৈ ললো আৰু মানে বাহিৰৰ কিনা জিলো সিমান টেষ্ট নাই ঘৰত বনোৱাাতটো বিৰাট টেষ্টি হয়
উম আৰু আমাৰ মানে ঘৰতে ফল মূলৰ বাৰী আছে ন সেইকাৰণে মানে আমি কিনিব লগাও নহয় আমি এতিয়া ঘৰৰে প্লামেদি ডাইৰেক্ট
অ প্লামৰ গছ আছে প্লামৰ গছ অ মোক পাপ্লামতটো গছত লগা দেখাই নাই
আমাৰ গোটেই বাৰীত মানে মানে ফল মূলে হয় মানে আমাৰ অ নিজৰ এখন তামোল পাণৰ বাৰী আছে বহুত ডাঙৰ দে সেইখন মানে সেইখন বেচিলে কমচে কম পোন্ধৰ বিশ হাজাৰ টকা
অ বা অ মোক প্লাম্পটো গছত লগা দেখা নাই অ
প্লামতটো আছে প্লাম প্লামজোপা বহুত ডাঙৰ আমাৰ
অ মোক ভিডিঅ' দিবাচোন প্লাম তেনেকে লাগি থকা
তাকে আছে বাৰু দিম বাৰু কিনাৰটোো এজোপা আছে তাৰপিছত লেচু আছে লেচুত তিনি চাৰিজোপা মান আছে
আচ্ছা আচ্ছা আৰু হেৰি এই তোমালোকৰ চাগে আম চামো আছে ন
আমৰ গছ ঢেৰ আছে পাঁচজোপা মান আছে তাৰ পিছত অ লাগিছে বহুত লাগিছে একে বস্তাই বস্তাই আনিব পৰা হৈ আছে
অ তোমালোকে আৰু কিনিব নালাগে আৰু
নাই নাই আকৌ লেতেকুৰ গছ আছে
অ কোনে এইবিলাক চাই
এইবিলাক মানে নিজে নিজে হোৱা মানে আমাৰ ককায়ে ৰুইছিলে চাগে আগতে তেনেকে মানে ককা ককা থকাৰ পৰাই আছে আকৌ পিটিকি পনিয়ল বুজি পোৱা নে
পিটিকি পনিয়াল পনিয়াল টো জানো কিন্তু পিটিকি পনিয়াল টো নাজানো
এই সেইটোৱে পনিয়লটোকে পিটিকি পনিয়ল বুলি কয় মানে এই পনিয়লটো মানে এনেকে
অ অ গম পাইছো গম পাইছো অ মেথছ কৰে অ অ অ গম পাইছো গম পাইছো অ অ এতিয়া মানে পানী দিব নালাগে তাতে পানী দিব নালাগে
নাই নাই নহয় মানে পনিয়ল টো খোৱাৰ আগত মানে এবাৰ হাতেৰে মানে এনেকে এনেকেনেকে দবাই লয় মানে সেইকাৰণে সেইটো পিটিকি পনিয়ৰ বুলি কয় অ গছ বিলাকত নাই নাই গছ বিিলাকত পানী দিয়া নহয় সেয়া মানে বহুত বছৰৰ গছ মানে
অ' অ' বঢ়িয়া দেখোন ঘৰতে লখিলে বহুত ভাল, এইবিলাক থাকিলে বহুত ভাল, আমাৰ নাই বাৰু এইবিলাক ইয়াতে জেগাও নাই নহয়। হেয়া আৰু আমাৰ বাহ খালী ৰৈছে আমাৰ অ' থেকেৰাও আছে ন অ' তাৰমানে তোমালোকৰ বহুত ডাঙৰ হেৰি আছে হয়নে?
অ' অ' বহুত মানে নেমুৰ বাৰী আছে। আৰু মানে গাঁৱৰ ঘৰত মানে চ'ব ঘৰত হৈ যায় আৰু
অ তোমাক ইয়ালৈকে তোমাক কথাই থাকে ইয়াতে গুৱাহাটীত থাকিলে ন
অ অ পঠাই থকা হয় আৰু মানে কি হয় একে খিনি বস্তুকে আকৌ আমাৰ মাহীহঁতৰ মানে এতিয়া মাহীহত নগাঁওত যে আছে নগাঁওৰ মানে সেই ভাড়া ৰুম শতো আছে তাতো মানে তিনজোপা লেচুৰ গছ এজোপা গামৰ গছ ছ দুজোত তিনজোপা মান আমৰ গছ আকৌ এজোপা লেটিকুৰ গছ তাৰ পিছত এই শাক পাচলি বেঙেনা জলকীয়া তাৰ পিছত আকৌ ৰঙা টেঙা মোৱাৰ পৰা ধৰি লৈ পেলাই আমলখিৰ দুজোপা গছ
অ আচ্ছা
উম, মানে গোটেই ঘৰৰে বস্তু খাবলৈ পাৰি।
অ' আচ্ছা, আচ্ছা ভালে দিয়া তেনেকা হ'লে। মোৰ হেৰি আঠ অ' অ' ভালেহে বহুত আৰু নহয়, তোমালোকে এটা ভাল বস্তু খাই আছা ন বাহিৰত দিয়াবিলাক গেষ্ট দিয়ে। আমি ধৰা উপায় নাই আৰু আমিতো তাৰ পৰাই কিনি খাব লাগিব। কিন্তু তোমালোকৰ ঘৰৰ ধৰা কোনো ফ্ৰেচ বস্তু বিলাক খাই আছা ন। সেইটো কথা তেনেকে এই বাহিৰত বিক্ৰা বস্তু চবতে মেক্সিমাম গেছ দিয়ে। তেনেকে
হয় বাৰু।
অ'
আৰু মানে সেইবিলাক এতিয়া হেৰিও নাথাকে। সিহঁতে পানী মাৰে
পানী মাৰে উপায়ো নাই যে কি কৰিবা আৰু অ' তোমালোকৰ শাক-পাচলিও আছে নেকি?
অ' অ' শাক-পাচলি মায়ে ৰুৱে, মায়ে মানে ছিজন লৈ লৈ কিছুমান কৰে।
অ মানে চব্জি কিনিব লাগে নে নালাগে?
গাঁৱত থাকিলেতো ইমানকে কিনা নহয় বাৰু। মানে জিকা চিকা পৰা ধৰি লৈ পেলাই এইবিলাক কিনা হয় দেই, কিন্তু মানে ধৰা মাছ আনিলে মাছৰ লগত মানে আৰু বেলেগকে একো আনিব নালাগে, মধু সোলং খাই পাইছ নে মধু লেং নে কি কয়, অ উ আমাৰ ইফালেনো বহুত অ মানে শাক পাচলি আছে যোনবিলাক ইয়াৰ মানুহে নাজানে, আহ এটা আছে পাকে আচোৰা বুলি।
অ আচ্ছা আচ্ছা।
পোৱা নাই তোমালোকে। মানে মধু সোলেং, বাঘে আছুৰা, ৰঙা টেঙা, মোৱা আকৌ মানে বহুত আছে। সেইবিলাক মানে এটা এটা টেঙাৰ গছ হয় মানে। উম এই মধু সোলেংটো মাছৰ লগত আঞ্জা বনাই খাই ৰঙা টেঙা মোৱোটো মানে মাছ মছৰ লগত আঞ্জা বনাই খায় আকৌ বাঘে অচুৰাটো মানে মাছৰ লগত টেঙা বনাই খায়।
ভালে একেও কিনিব নালাগে ঘৰৰ ফ্ৰেছ বস্তু বহুত ভাল হয়। অ উম উম উম অ আমি মানে হেৰি কৰো বেমাৰ আজাৰ হ'লে মানিমুনিটো বজাৰৰ পৰা কিনি আনো।
আমাৰতো পিয়ালি পালেং ঘৰতে পিয়ালিত লাগে।
অ অ ঠিকে আছে আমাৰ এতিয়া জে নাই যে অকল ঘৰৰতটো আৰু অকমান জেগা থাকে সেইকাৰণে আৰু ইমান নহয়গে
এ গুৱাহাটীয়ে মানুহৰ বাৰু নাথাকে তেনেকে
নাথাকে মই সেইদিনা ভেদাইলতা বিচাৰি বিচাৰি দোকান পাইছোঁ তাৰ পৰা কিনি তাকো মই ভালকে তাকো মই ভালকে চিনি নাপাও হা মই আনি বনালো অলপ তিতা তিতা লাগিছে তাৰ পিছত মই কলো লগৰ ফ্ৰেণ্ড এজনীক মই বোলো ভেদলাতাটো বনাইছো ছিলো অলপ তিতা তাই কৈছে ভেদাইলতাৰ নিচিনা আৰু এটা বস্তু আছে তাই চাগে সেইটো আনিলি কিনি। মই ভালকে চিনি নাপাওঁ তাৰপিছত অঞ্জাটো খালোঁ আ ধা আধা পেলাই দিলো ভয়ো লাগে ন কিবা যদি বেলেগ খায় দিওঁ যদি, ঢেঁকীয়া দুটা থাকে ন? হয় নে? এ তেনেকে তাৰপিছত কি নৰসিংহটো মই ভালকে চিনি পাওঁ সেইটো জানো।
উম আমাৰ ঘৰত গছ আছে। নৰসিংহৰ গছ আকৌ এই যে কলা নম কলা হেৰিতটো খাই পাইছ নে কলা জামুটো?
অ', ক'লা জামুতটো খাইছো দোকানৰ পৰা আনো ক'লাজামু অ', বহুত ভাল তোমালোকৰ মানে বহুত ডাঙৰ এৰিয়া
অ', বগা জামু
অ', বগা চামু বগা চামুতটো নাই দেখা
উ বগা জামৰ এটা থাকে ডাঙৰ ডাঙৰ অলপ ভিতৰত দুটা তিনিটা গুটি থাকে
অ', নাই, নাই সেইটো মই দেখা নাই এ ভালে দিয়া তোমালোকৰ আমাৰ আকৌ বা, হত সিহঁতৰ ঘৰত আছোনে চ চব্জি নহয় মানে তাৰ সিহঁৰ বাৰাণ্ন্দা খত হেৰি কৰিছে ডাঙৰ ডাঙৰ কিছুমান চ চো ৰ কাৰণনে যে গছ ৰুৱে যে তাই মানে হেৰি কেঁচিৰে কাটি, কাটি দিয়ে এই যে জোঙা টাইপৰ হয় যে অলপ মানে তাইক কেঁচি খনেৰে আনি, আনি কাটি কাটি দিয়ে তেনেকে মানে এইটো হেৰি হয় ফলৰ গছ নহয় এনে চো টাইপৰ তেনেকে তি তিনি চাৰি চোপা গছ আছে কি ইয়াতে আৰু গুৱাহাটীত ফল মূলৰ গছ নাই দিয়া তেনেকে আমি কিনি আনো তেনেকে উপায়তো নাই নহয় খাবৰ মন ন তেনেকে ভালে বহুত ভাল তেনেকে থাকিব পাৰে আৰু অ', অ', আৰু কিছুমানে পাৰিলে এনেকে ভাল প খাইও ভাল লাগে অ', হ ঠিকে কৈছা আৰু এনেকে কি
ৰ চিজন চলি আছে এতিয়া কঠালো ঘৰৰে
কঁঠাল ঘৰৰে ভাল বহুত ভাল কিন্তু তুমিতো গুৱাহাটীত থাকিলে তুমিতো কিনিব লাগে নিশ্চয়
অ', গুৱাহাটীত থাকিলে কিনি খাও কিন্তু মাহঁতে দি প নহয় এতিয়া আহিছে দুটা তিনিটা কথা লৈ আহিছে লগত এ আম, আম আনিছে এ মোনা ভৰাই ভৰাই একদম পুৰা
ভাল বহুত ভাল চাউলো আছে নেকি ঘৰৰ অ', অ', হবয়া বৰৰ খেতি পতিও আছে নি মানে ধৰা চাউল তাউল
খেতি মানে আছিলে হা কিন্তু ক ককা ঢুকোৱাৰ আগত মানে খেতি মাটি খিনি বেছি থৈ গৈছে।
অ', আচ্ছা, আচ্ছা এই গাঁৱত থাকিলে সেইটোয়ে ভাল চব নিজৰ মানে তেলটো পাই ন সেইটো কথা আৰু আৰু পুখুৰী চুখুৰী আছে তোমালোকৰ?
তি থোৱা আছে
আচ্ছা,
মানে পুতি দিছে এতিয়া নতুনকে মানে এটা অ', হেৰি আমাৰ ফালে কয় ন বিল এখন মানে এনে
উম, অ', হয়, হয় সটো গাঁৱত থাকিলে সেই বস্তুটোৱে ভাল দিয়া তোমালোকে যে সেইটো পাইছা আৰু তাৰোপৰি তোমাৰ মানে গাঁৱৰ বতাহতটো হাৱাতো বহুত ভাল ইয়াৰেব প্ৰদূষিত হয় এ সেইটো সেইকাৰণে মই মানে এনেকে গাঁৱত গৈ অলপ ভাল পাওঁ আৰু। অলপ ঘূৰি ফুৰি তেনেকে। এ সেয়া ইয়াৰে বাতাবৰণৰ নিচিনা নহয় তাতে তাৰমানে তোমাৰ হেৰি নেচাৰেল বিউটিটো বেছি আছ ছে গছ গছনি বেছি আছে ন সেইটো কাৰণে গৈ ভাল লাগে উম উম উম। ঠিক আছে ঠিক আছে অকে।